শুনিছেনে
হয় শুনিছো
হয় কেনে আছে
মই ভালে আছো অ আপোনাৰ কেনেকুৱা
ময়ো ভালে আছো আজি ভাবিছিলো বন্ধুত্বৰ ওপৰত অলপ আলোচনা কৰোঁ
হয় ঠিকে ঠিকে কৈছে আপুনি
হয়
হয়
আহ যেনে বন্ধুত্ব আমাৰ জীৱনৰ এতি এটা অতি মূল্যৱান সম্পৰ্ক ই মানুহৰ জীৱনত সুখ সাহস আৰু মানসিক শান্তি কঢ়িয়াই আনে
হয়',। প্ৰকৃত বন্ধু থাকিলে আমি বহু ক্ষেত্ৰত আগুৱাই যাব পাৰোঁ।
হয়।
বহুত হয় আৰু তেওঁলোকৰ পৰা আমি বহু ক্ষেত্ৰত সহায়ো পাওঁ আৰু তেওঁলোক প্ৰকৃত বন্ধু থাকিলে আমি বহুত খিনি শিকিবও পাৰোঁ সিহঁতৰ পৰা, নজনা কথাখিনিও শিকি লব পাৰোঁ। আৰু তেওঁলোকে আমাক বহুত ক্ষেত্ৰত, আগবাঢ়িছে, য'ত সহায় কৰিও লৈ যায়।
হয়, আহ আচ্ছা বন্ধুত তই মানুহৰ জীৱনত কি ভূমিকা পালন কৰে বুলি ভাবে আপুনি?
তোমাৰ, আপোনাৰ বহুতখিনি কথা ক্ষেত্ৰত আগবাঢ়ি যাব পাৰি। যেনেকে ধৰক কেতিয়াবা তেওঁলোকে কিবা এটা ভাল কাম কৰিলে, সেইক্ষেত্ৰত আমাকো সেই বন্ধুত্বই আগবঢ়াই লৈ যোৱাত সহায় কৰে। ভাল পথ দেখা দিয়ে, অ', তেওঁলোকৰ গামেম বহুতখিনি কথা আ জানিব পাৰোঁ। তেওঁলোকে যিটো ভাল বুলি ভাবে ধৰক, সেই পথটোৱে আমাক দেখাই দিয়ে।
হয়, একেবাৰে ঠিক। একেবাৰে ঠিক কৈছে আপুনি, এজন ভাল বন্ধুৱে আমাৰ ভুলবোৰ আঙুলিয়াই দিয়ে আৰু সেইবোৰ শুধৰাই দিবলৈ সহায় কৰে। বহুতখিনি ক্ষেত্ৰত হয় আপুনি যেনেকে, কৈছে যে যে, এইমাত্ৰ ক'লে যে, আ ভাল বন্ধুৱে আমাক শুদ্ধ পথলৈ লৈ যায় আমাক, আমাৰ যিটো জীৱনৰ লক্ষ্য আমাৰ ডাঙৰ হৈ আমি কি হ'ম? সেইবিলাক অ' হুম, এ, হেৰি হয়। সেইবিলাকৰ বিষয়ে আলোচনা কৰে আমাক আগুৱাই লৈ যায়। উ, কোনটো ভাল কোনটো টো বেয়াহে যুনটো দিশত আমাৰ-আমাৰ গ খিনি সহায় কৰে। হয়নে নাই? আ সেইটো বিষয়ে আপুনি কি বুলি ভাবে?
সম্পূৰ্ণ শুদ্ধ কৈছে। কাৰণ তেওঁলোকে ধৰক কেতিয়াবা আমি বিপদত আমি আমাৰ ফেমেলি বা মা-দেউতাক কেতিয়াবা এৰি গলেওঁ, আমি এতিয়া প্ৰকৃত বন্ধুৰ ওপৰত সম্পূৰ্ণ বিশ্বাসত এৰিব যাব পাৰোঁ। তেওঁলোকে আমাক ঘৰুৱা দিশত বহুতখিনি সহায় কৰিব পাৰে। বাই-বাই। অ-তেওঁলোকে এতিয়া, প্ৰকৃত বন্ধুৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ পৰিয়ালৰ লগতে উম, নিজ বন্ধুৰ পৰিয়াল- পৰিয়ালতটো, তেওঁলোকে নিজৰ বুলি ভাবি বহুখিনি সহায় হ আগবঢ়াই।
হয়', প্ৰকৃত বন্ধুৱে কেৱল প্ৰশংসা নকৰে, প্ৰয়োজন হলে গঠন-গঠনমূলক পৰামৰ্শও দিয়ে। কোনটো ভাল, কোনটো বেয়া, সেইটো আঙুলিয়াইও দিয়ে অ', হয়', আজিৰ ব্যস্ত জীৱনত বন্ধুত্বৰ প্ৰয়োজন-প্ৰয়োজন কিয় বেছি অ', বুলি অনুভৱ কৰে আপুনি?
কাৰণ আজিকালি এইটো সময়ত সকলোৱে, উম', সকলোৱে ব্যস্ত তাৰ মাজতে অলপমান সময় উলিয়াই, তেওঁলোকে প্ৰকৃত বন্ধুক সময় উলিয়াই তেওঁ অকমান কথা আলোচনা কৰে বা সময় দি কিনে, অ', কেনেকুৱা কি', পৰিস্থিতিত আছে, কেনেকুৱা কি', কৰিছে, সকলো বিলাক তেওঁলোকে জানিবলৈ উম', সুযোগটো দিয়ে আৰু।
হয়', এজন ভাল বন্ধুৱে মানসিক সমৰ্থন দিয়ে আৰু মন ভাল কৰি তোলে। হয়', যেনেকৈ আপুনি হয়',। আৰু বন্ধুত্ব মানসিক স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায়?
হয়', কেতিয়াবা ধৰক আমি বহুত চিন্তাৰ মাজত কেতিয়াবা নিজকে দুৰ্বল বুলি ভাবো, তেতিয়া সেই প্ৰকৃত বন্ধুজনে বহু ক্ষেত্ৰত আমাক সাহসী কৰি তোলে বা বহুত ক্ষেত্ৰত আগুৱাই লৈ যাবলৈ সমৰ্থয় দিয়ে বা তেওঁলোকৰ যিটো মানে কথাৰ সাহস দিয়ে সেই সাহসেৰে আমি বহুত খিনি নিজে দুৰ্বল হ'লো সেইখিনি সময়ত আমি নিজকে সবল বুলি ভাবিবলৈ উপকৃত।
হয়', আ', তেওঁলোকে আমাৰ আত্মবিশ্বাসো বৃদ্ধি কৰে। আৰু জীৱনৰ প্ৰতি, আহ', প্ৰতিটো ইতিবাচিক মনোভাৱ গঢ়ি তোলে।
হয়', সঁচা কথা এইটো উম',।
আৰু অ', ছাত্ৰ-ছাত্ৰীৰ জীৱনত বন্ধুত্ব, গুৰুত্ব কেনেকুৱা? সেইটো বিষয়ে আপুনি কি ক'ব বিচাৰে?
হয়', ছাত্ৰ-ছাত্ৰী জীৱনতো আমি অ', যিজন প্ৰকৃত বন্ধু থাকে বা বান্ধৱী থাকে, তেওঁৰ পৰা আমি বহুত ক কথা আলোচনা কৰো। কোনটো-কোনটো অ', পঢ়িলে ভাল হ'ব, কোনটো পঢ়িলে বেয়া হ'ব বা কোনটো দিশত আগ, পোৱাই গ'লে ভাল হ'ব কোনটো দিশত, আহ', গ'লে বেয়া হব। সকলোবিলাক কথা আলোচনাৰ মাজেৰে বহুখিনি আগবাঢ়ি যাব পাৰি বা বহুত আলোচনাৰ মাজেৰে আমি অ', পৰীক্ষাৰ ক্ষেত্ৰত হক বা বাহিৰা কিছুমান ক্ষেত্ৰত আলোচনা, আলোচনাৰ মাজেৰে আমি বহুখিনি,
হয়', যেনেকে আপুনি কলে যে- ছাত্ৰ জীৱনত বন্ধুত্ব ভূমিকা মানে বহুখিনিয়ে গুৰুত্বপূৰ্ণ ভাল বন্ধুয়ে পঢ়া শুনাত, সহায় কৰে। নতুন কথা শিকিবলৈ উৎসাহ দিয়ে আৰু লক্ষ্যত উপনীত হোৱাত সহায়ো কৰে। তেওঁলোকে মানে বহুখিনি ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী খিনিক অহ মানে নিজৰ লগ বন্ধু আগুৱাই যোৱাত হয়
হয়। আৰু তেওঁলোকে নিজৰ লগতে ভাল পৰামৰ্শ দিয়ে।
কিন্তু বেয়া বন্ধুৰ প্ৰভাৱতো পৰিব পাৰে নহয়নে?
পৰিব পাৰে কিন্তু বেয়া বন্ধুৰ প্ৰভাৱ কৰিলে কেতিয়াবা সেইটো তেওঁলোকৰ কথাৰ চলনা বুজি পাব লাগিব। তেওঁলোকৰ পৰা পিছুৱাই আহিব লাগিব। স সদাই বেয়া বন্ধুক অহ আঁতৰেই ভাল বন্ধুৰ উম লগ হৱাটো বেছি প্ৰয়োজন বুলি মই ভাবো।
কিন্তু তেওঁলোক যে বেয়া বন্ধু কেনেকে ধৰিব আ গম পাম যে তেওঁলোক বেয়া বন্ধু বা বেয়া চলেৰে বন্ধুত্ব কৰিছে।
কিছুমান কথাৰ ক্ষেত্ৰত গম পাই যে আজি যি এনেকুৱাকে বেয়া এটা কামত আগুৱাই লৈ গৈছে, কালি এটা বেয়া কামত আগুৱাই লৈ গৈছে। তেতিয়াতো নিজৰ মনটোয়েও কয় যে নহয় এইটো কৰিলে বেয়া হব এইটো কৰিলে ভাল হব যেতিয়া তেওঁ নিজৰ মনটোৱ এটা ধৰিব যে এইটো আমি বেয়া পথে নাযাওঁ এইটো বেয়া পথে গৈ আছো ভাল পথে যোৱাটোহে আমাৰ প্ৰয়োজন। গতিকে এই বন্ধুজনে আমাক কোনো ভাল পথ দিয়া নাই বা ঘৰত গৈ যেতি এতিয়া ধৰক য কিছুমান ঘৰৰ পৰিৱেশতো গম পাব যে ল'ৰা ছ ছোৱালীটোয়ে কিয় দেৰিকে আহিছে বা কিয় ঘৰ কোন সময়ত আহিছে সেইবিলাক যেতিয়া ঘৰত মাক দেউতাকে প্ৰশ্ন কৰিব তেতিয়া তেওঁ ভাবিব মই এই বন্ধুজনৰ লগত যোৱা যোৱা কাৰণেহে মোৰ ই এনেকুৱা দেৰি হল তেনেকুৱা হ'ল বা এনেকুৱা কামটোত বাধা আহিলে সেইটো নিজে বুজি খাই কিনে তেতিয়া তেওঁ নিজৰ বেয়া বন্ধুৰ পৰা আঁতৰি আহিব লাগিব।
হয়। এইটো ঠিকেই কৈছে আপুনি আৰু এজন ভাল বন্ধুৰ কি কি গুণ থকা উচিত সেইটো জনাবচোন?
একদম ভাল বন্ধু হবলৈ হলে তেওঁলোকে যেতিয়া আজি কালি দুদিন তিনিদিন কৰি বন্ধু অলপ লগ হব কথা বতৰা পাতিব, তেতিয়া কেনেকুৱা কথাবিলাক ভাল দৰে পাতিছে নে বেয়াকে বেয়াকে পাতিছে। তেওঁৰ কথাৰ গম পাই যাব গতিক যদি ভাল বন্ধু বুলি ভবা যায় তেতিয়াাহলে সেই ভাল বন্ধু জনে তেওঁক আহ ভাল কামত আগবাঢ়ি যোৱাৰ যোৱাৰ বাবে সহায় কৰিব বা মাক দেউতাকক তেওঁলোকে সন্মান কৰিবলৈ শিকাব নিজৰ লগত
হয়।
শিক্ষাগুৰুক সন্মান কৰিবলৈ শিকাব। এ
হয়। তেওঁলোকৰ মাজত হয়। তেওঁলোকৰ মাজত সত্ৰ -তা বিশ্বাস, সহানুভূতি, সহযোগিতা সন্মানৰ, কোন থাকিব?
হয়', আৰু বিশ্বাস বন্ধুত, টো এটা গুৰুত্বপূৰ্ণ অংশ বুলি ভাবেনে আপুনি? কাৰণ বিশ্বাসটো ভাল বন্ধুত্বৰ বাবে বহুত, এইখিনিয়ে গুৰুত্বপূৰ্ণ।
হয়, বিশ্বাস-বিশ্বাস যদি নাথাকে, তেতিয়াহ'লে সেইটো প্ৰকৃত বন্ধু কেতিয়াও হ'ব নোৱাৰে। যিজন বন্ধু তেওঁৰ বিপ বিপদত পৰাৰ পিছত হওক বা যিকোনো সময়ত তেওঁক সহায় কৰে বা তেওঁৰ লগত থাকে প্ৰতিটো সময়তে প্ৰতিটো বিপদত হওক, বিপদত-সম্পদত হওক, প্ৰতিটো সময়ত, যেতিয়া তেওঁৰ লগত থাকে তেতিয়া সেইজনহে প্ৰকৃত বন্ধু।
আহ, মই, ভাবো যে, আহ, বন্ধুত্ব সমাজতো বহুখিনি প্ৰভাৱ পেলায়। আহ আপুনি কি ভাবে যে বন্ধুত্ব সমাজত কি কি প্ৰভাৱ পেলাব পাৰে?
হয়, এখন সমাজত চলিবলৈ হ'লে ওচৰ-চুবুৰীয়াৰ লগতে বন্ধুত্বৰো প্ৰয়োজন। সেই বন্ধুত্ব-বন্ধুজনে উম সমাজত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতো বহুতখিনি সহায় কৰে, বা কেতিয়াবা কিছুমান আমাৰ যেনেকে ফাংচন হওক কিবা খেল-ধেমালি হওক বা হওক এইবিলাকত এইয়া মানে কি বহুখিনি ক্ষেত্ৰত ইহঁতে আগবঢ়াই দিয়ে তেওঁলোকৰ মাজত হয়
হয়, ঠিকেই কৈছে। আৰু অ', পৰিয়ালৰ পিছত তত বন্ধুৰ স্থানো বিশেষ বুলি ক'ব পাৰি নে? কাৰণ পৰিয়ালতটো আহ একোজন মানুহৰ এ, জীৱনত বহুতো এক মানে সকলোতকে বেছি মহত্ব লাভ কৰে। আ সেইকাৰণে পৰিয়ালৰ পিছত বন্ধু, সেইটোৰ কিবা স্থান, বিশেষ স্থান থাকা বুলি ক'ব পাৰিনে?
হয়, নিশ্চয় ক'ব পাৰি কাৰণ বন্ধুত্ব এজন, বন্ধুত্বতো এটা পৰিয়ালৰ অংশ হৈ পৰে। কাৰণ তেওঁ আহ, যেনেকে ঘৰৰ পৰিয়ালটোক নিজৰ আপোন বুলি ভাবে বন্ধু, প্ৰকৃত বন্ধুজনো নিজৰ আপোনে হয়, আপোন বুলি ভাবে সেইকাৰণে তেওঁ পৰিয়ালৰ এটা অংশীদাৰ বুলি ক'ব পাৰি, মোৰ বোধেৰে
আমাক জন্মৰ পৰা সহায় কৰে আৰু বন্ধ-বন্ধুৱে বাৰু বিভিন্ন অভিজ্ঞতা ভাগ কৰি আমাৰ পথ সহজ কৰি তোলে।
তেওঁলোকে আমাক বহুতো ক্ষেত্ৰত আহ, সহায় কৰে, পৰিয়ালৰ লগতে বন্ধুত্বটোৱে আমাক জন্মৰ পৰা নাপালেও যিখিনি সময়ৰ পৰা আমি বন্ধুত্বটো পাইছো, সেই সময়খিনিৰ পৰাই আমাক আহ, বন্ধুত্বটো তেওঁলোকে। পালন কৰে, আমিও তেওঁলোকৰ লগত প্ৰত্যেকটো সময়ত থাকিবলৈ চেষ্টা কৰোঁ।
হয় বাৰু, প্ৰকৃত বন্ধুত্বৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য কি?
প্ৰকৃত বন্ধুত্ব ডাঙৰ বৈশিষ্ট্য হ'ল, তেওঁলোকক যেতিয়াৰ পৰা আমি আহ, লগ পাইছো, চিনি পাইছো, বা তেওঁলোকৰ লগত কথা-বতৰা পাতি কৰিছো, যেতিয়া তেওঁলোকে আমাক প্ৰতিটো সময়ত, প্ৰতিটো খোজতে তেওঁৰ বিপদৰ সময়ত আমি, মই তেওঁৰ লগত থাকো বা তেওঁ মোৰ প্ৰকৃত সময়ত তেওঁৰ লগত থাকো সেইটোৱে প্ৰকৃত বন্ধুৰ বৈশিষ্ট্য বুলি মই ভাবো।
হয়, ঠিকেই কৈছে। উম, খুব সুন্দৰ কথা ক'লা। সঁচাকৈ বন্ধুত্ব জীৱনৰ অমূল্য সম্পদ। বন্ধুত্বই আমাৰ জীৱনত আ সঁচাকৈয়ে এটা মহত্বপূৰ্ণ ভূমিকা পালন কৰে।
হয়। হয়।
হয়। অ ঠিক আছে বাৰু আজিৰ আলোচনা অহ মোৰ বহুত ভাল লাগিল বন্ধুত্বৰ বিষয়ে বহুত নতুন কথা কথা জানিবলৈ পালোঁ।
হয়। ঠিক আছে বাৰু আকৌ লগ পাম।
ঠিক আছে। ধন্যবাদ। থিক আছে।